হেল্ল' দাদা নমস্কাৰ এই মোক ভালেই দিয়ক, আপোনাৰ?
এই বেমাৰ আজাৰ মাজেৰে চলি
এ', মোৰো একে বুইছে, মোৰ মানে আপোনাৰ ডিঙি বিষ। ভৰিবিষ। গা বিষ, অবস তা মানে মোক কাহি থৈ গৈছে, গম পাইছে।
হয় হয়।
আপুনি এতিয়া কি কৰি আছে?
মই এতিয়াই অলপমান অফিচত কাম কৰি আছো
খোৱা বোৱা কৰিলে নে?
খোৱা বোৱা মই নাই কৰা
কিয় খোৱা বোৱা হোৱা নাই নেকি অ অ বাকী আপোনাৰ ঘৰত সকলোৱে ভাল আৰু ন
হয় হয় ভাল মই আপোনাক মানে এটা কথা ক'বহে ফোন মাৰিছোঁ
অ হয় হয় কওকচোন বাৰু কি কথা
মানে আমাৰ কলেজত মানে আপোনাক মানে জেষ্ঠ অতিথি হিচাপে
হয় হয়
নিমন্ত্ৰণ জনাইছোঁ আৰু
হয়ঁ হয়ঁ! আপুনি ডেটটো ক'ব আৰু আপুনি মোক হোৱাটছপত আপোনাৰ যোনখন আপোনাৰ মানে মোক যোনখন মানে পত্ৰ দিম বুলি ভাবিছে সেইখন মোক হোৱাটছআপ কৰি দি থৈ দিব। মই আপোনাক সেইটো বাৰু হয়।
মানে মই মানে যাবলৈতো সময় নোপাম নহয় জানো এতিয়া প্ৰিন্সিপাল ছাৰ প্ৰিন্ঞ্চিপাল ঢুকোৱাৰ পিছৰ পৰাই মোৰে মোৰ ওপৰতে চব আহি গ'ল দায়িত্ব।
হয়ঁ হয়ঁ হয়ঁ সেইটো হয় বাৰু আপুনি কি হয় বোলে কলেজৰ বোলে আপুনি
হেৰি আপোনাৰ মই মানে সেইকাৰণে আপোনাৰ মানে ছাত্ৰ ছাত্ৰীসকলক
হয়ঁ! হয়ঁ অ মই শুনি আছো আপুনি শুনা পাইছে হেল্লৌ! ' অঁ মই শুনি আছো মই শুনি আছো আপুনি শুনা পোৱা নাই নেকি?
অঁ অঁ নাই পোৱা শুনিছো দিয়ক এতিয়া। মানে মোৰ ছাত্ৰ এ ছাত্ৰ ছাত্ৰী সকলক আপোনাক বাৰু মই নিমন্ত্ৰণটো দিম বাৰু।
হয়ঁ হয়ঁ! আপোনাৰ কেই তাৰিখে আপুনি সেইটো মোক জনাই থব গম পাইছে।
হয়ঁ হয়ঁ। আপোনাৰ নিচিনা মানে ইমান ডাঙৰ মানুহ এজনক মানে
হয়ঁ হয়ঁ হয়ঁ! মই বাৰু ইমান ডাঙৰ নহয় বাৰু দিয়ক আৰু
অঁ! নিমন্ত্ৰণ জনাই পাই খুব ভাল হ'ম বাৰু ভাল পালাগিব পিছে আপোনাক পিছে আপোনাক বোলে সাহিত্য সভাৰ বোলে উপ সভাপতিয়ও বোলে পাতিম‌‌ পাতিব বুলি শুনিছোঁ।
এ সেইটো আপোনাৰ কথাটো ওলাইছে কিন্তু সেইটো অ এ এইটো সঁচা নহয় আৰু পাতিলেও মই কেলে হ'ম। কিমান ভাল ভাল মানুহ আছে আপোনাৰ মই বোলো তো বহুত সৰু মানুহ ন মই সেইখিনি হ'ব নোৱাৰো কেতিয়াও নোৱাৰো বাৰু সেই ঠাইডোখৰ পাবলৈ মোৰ আৰু বহুত মানে আগবাঢ়িব লাগিব। কি হ'ব বাৰু এতিয়াই মই সেই ঠাইখিনি লৱ নোৱাৰো নহয় আৰু দিৱ বিচাৰিলো বিচাৰিলেও মই বোলো কেলে ল'ম।
আপোনাৰ নহয় শুনক আমাৰ মানে হয়ঁ হয়ঁ হয়ঁ। ই নহয় মানে আমাৰ মানে ইয়াত মানে আলোচনা চলিছিলে আমাৰ অসম সম্পাদক সকল আৰু আমাৰ জ্যেষ্ঠসকলৰ লগত আলোচনাত আমি বহিছিলোঁ তাৰপিছত আমি
শুনিব ভাল পাইছো আপোনাৰ কথাটো কিন্তু মানে এইটো মানে মই একচেপ্ট কৰিব নোৱাৰিম বুজিছে নে
হয় হয়। আপুনি যিহেতু দহ বছৰ ধৰি সাহিত্য সভাৰ লগত জড়িত হৈ আছে।
হয় হয় হয়।
সেইবাবে এই পথটো আপোনাক দিয়াৰ কথা ভাবিছে আমি।
হয় হয় গম পাইছো বাৰু আপোনাৰ কথাটো মই আপ আপুনি যোনটো কথা ক'ব বিচাৰিছে।
আপুনি ইমান,,,,,
সেই কথাখিনিত আপোনাৰ বিষয়টোত মই সন্মত
হয় হয়।
সন্মত যদিও মানে মই সেইটো মানি ল'ব নোৱাৰি মানে গম পাইছে।
হয় হয় হয় পিছে আমাৰ যে কলেজত আপুনি আহিব।
হয়।
আমাৰ কলেজত আহি আজ আপুনি আহিব দেই নাহিলে কিন্তু আমাৰ কিন্তু ছাত্ৰ ছ
নাই নাই সেইটো যাম বাৰু সেইটো নিশ্চয় মই যাম। আপুনি তাৰিখ টো আপুনি মোক বোলো হোৱাটছএপত দি থৈ দিব গম পাইছে নাই গ্ৰহন যোনখন আপোনাৰ কাৰ্যসূচী আছে কাৰ্যসূচীখন যে
হয়।
সেইখন মোক হোৱাটছপ যোগেৰে আপুনি মোৰ হোৱাটছপত দি থাই দিব। বাকী আপোনাৰ
বুজিছে?
বা! ল'লে নেকি?
হয় হয়।
বা ভালে দিয়ক কিমানত ললে আপুনি?
হয় মই মানে চাহ বাগান এখনো ললো চাহপাতৰ বাগান।
অ আচ্ছা
আপোনাৰ বেকগ্ৰাউণ্ড যদি বহুত কথা আছে বা সুৰ আহি আছে আপুনি অকণমান বাহিৰলৈ যাবচোন দা।
মানে মোৰ যে এ চাহা বাগানখন বুজিছে
হয়। আপোনালোকৰ ঘৰত ইমান মানুহ আহে নে ইমান চিঞ পখৰ হৈ থাকে?
হয় হয় কি কৰিব আৰু এতিয়া বুজিছে। এতিয়া কি কৰিম আৰু বুজিছে।
হয় হয়।
পিছে আপোনাৰ মোৰ কথাটো শুনি আছিলে বুজিছে।
হয় হয়।
আৰু মানে এতিয়া মই সেইটোকে ক'বলৈ লৈছিলো নিমন্ত্ৰণ পত্ৰ ধৰিবলৈ
হয়।
আপুনি গ্ৰহান কৰিব দেই বাইদেউ।
কি কৈছে মোৰ বুজা নাই ভালকে ক'বচোন?
হয় আপুনি বোলো গ্ৰহণ কৰিব বোলো। নিমন্ত্ৰণ পত্ৰটো।
অ নিশ্চয় নিশ্চয় গ্ৰহণ কৰিম হয়।
অ অ সেইটেৱে সেইটোৱে কথা আৰু হেৰি নহয়
হয়।
হয় সেয়ে মানে আপুনি কালি থাকিব নহয় জানো ঘৰত?
আহ কালি মই ঘৰত থাকিম বাৰু। আপুনি?
অ অ কালি বাৰু আপোনাৰ এ মই ঘৰতে থাকিম আপোনাক মানে নিমন্ত্ৰণ পত্ৰটো দিম গ
অ আপুনি আহিব ন।
কান্দি মানে
অ নিশ্চয় আহিব আপুনি ভাত এসাঁজো খাই যাব।
কালি ঘৰতে থাকিব ন?
অ ঘৰতে থাকিম। আপুনি দুপৰীয়া ভাত খচ আমাৰ ঘৰতে খাই যাব বাৰু বুজিছে।
নাই নাই নাই মোৰ মানে বহুত কাম আছে বুইছে মই মানে সময় নোপোৱা হৈছো
অ তেনেহলে দিয়ক চাহ একাপকে খাব আৰু। হ'ব দিয়ক নহ'লে আপুনি চাহ একাপকে খাই যাব। কিয় এ এনেকে খালি মুখে যাবনে আৰু আপুনি আওঁ।
হ'ব দিয়ক সেইটো বাৰু দেখা যাব।
হয়, হয়, হয় নাই খালিমুখে বাৰু যাব দিয়া নহব বাৰু কিবা নহয় কিবা এটাটো খাই যাবই লাগিব বাৰু।
হয়, হয় আপোনাৰ পিছে নামটো এখন কাগজত লিখি থবচোন। চোন দেই আমি মানে আপোনাৰ তামানে পষ্টাৰত মানে আপোনাৰ নামটো সংযোগ কৰিব লাগিব নহয় জানো?
হয়, হয়।
সেইবাবে আপোনাৰ নামটো অলপমান। হেৰি কৰি দিবচোন বুইছে লিখিত আকাৰে দিবচোন আমাক।
অ মই নিশ্চয়, নিশ্চয় দিম। কিহত কৰিব বুলি ক'লে আপুনি সংযোগ?
মানে আমাৰ বেনাৰ পোষ্টাৰ বিলাকত আপ
অ আচ্ছা, আচ্ছা অ হয়, হয়, হয় মোৰ নামটো বাৰু গমেই পায়। অ তেও মই দি দিম বাৰু ভালকে লিখি বাৰু। মাত্ৰা বোৰ যাতে চেপ ভুল নহয় ন।
নিশ্চয় নিশ্চয় সেইটোৱে কথা আৰু মানে এতিয়া জানেই নহয় এতিয়া আমাৰ।
আপোনাৰ নিমন্ত্ৰ ন্তটো মই সাদৰণে সাদৰৰে আদৰণি জনাইছোঁ।
হয়, হয়, হয়। মানে এতিয়া চাওঁক আমাৰ ধৰক। ইয়াতে ধৰক আমাৰ আগৰ কলেজ খন বোলো আগতে আমাৰ ইয়াত। কিমান ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ গৈছে
হয়, হয় সেইটো হয় বাৰু দেই আপোনালোকৰ কলেজৰ পৰা কিন্তু বিৰাট ভাল ভাল ৰিজাল্ট হৈছে দেই মই মানে সে সেই খিনি মানো গম পাইছে নে? মই মানে দেখিছো আপ আপোনাৰ আপোনাৰ যোৱা বাৰুতো আপোনাৰ কিমান জন? কেই নম্বৰ স্থানত জানো আহিছিলে আপোনাৰ? দুই নম্বৰ নে তিন নম্বৰ স্থানত আহিছিলে।
দুই নম্বৰ, দুই নম্বৰ।
দুই নম্বৰ স্থানত আহিছিলে হয়, হয়। নাই, নাই এনেকে আপোনাৰ আগবাঢ়ি আৰু যাব লাগিব বাৰু বাকী ভালে। আপোনালোকৰ মানে মই যিমান খিনি শুনি আছো।
হয়।
আপোনালোকৰ মানে তাৰ ছাত্ৰ ছাত্ৰী বিলাকৰ এটা মানে আপোনাৰ ভৱিষত। উজ্জ্বল নক্ষত্ৰ বুলি কয় ন সেইটো মই মানে আপোনালোকৰ স্কু স্কুলখনৰ পৰা মই দেখা পাইছো মানে কলেজখনৰ
হয়, হয় তেওঁ মানে আগত আগৰ আগৰ দৰে নহয় আও দিয়কচোন। এতিয়া আৰু আগৰ দৰে আমাৰ কলেজ হেতুকাৰণে আগতে আমাৰ কলেজ খনে আপোনাৰ, সাতানব্বৈ আ আঠান্নব্বৈ শতাংশ। পায়, লাভ কৰে। এতিয়া আপোনাৰ। বিৰান্নব্বৈ এনেকে নব্বৈ শতাংশ পায়হে যেনে তেনে বুইছে।
আচ্ছা।
মানে আপোনাৰ
ওম।
হয় হয় এতিয়া মানে আমাৰ মানে এই যেনেকুৱা ছা জানো এতিয়া মানে আমাৰ মানে এইয়া কলেজবিলাকত
হয়।
ছাত্ৰ-ছাত্ৰী সকলে পঢ়াত মনোযোগ নাই।
হ হ, হয় - হয়।
এতিয়া মানে আপোনাৰ মানে এয়া আগৰ দৰে শিক্ষকো নাই।
শিক্ষকো নাই, অ সেইটোও হয় বাৰু। নাই মানে কি জানেনে? অলপমান ভাল কে মানে মনোযোগ দিব লাগিব, ভাল - ভাল টিচাৰ লব লাগিব ভালকে আপোনাৰ শিক্ষা দৰ্শ তাতো আপোনাৰ ভালকে চাব লাগিব। ষ্টুডেন্টবোৰ আপুনি ভাল - ভাল ষ্টুডেন্ট ল'ব লাগিব, আপোনাৰ এতিয়া চু ক'বলৈ গ'লে ষ্টুডেণ্ট চব ভালেই, সকলো সমানেই হয় আকৌ কিছুমানে আপোনাৰ মন দিয়ে। কিছুমানে নিদিয়ে, সকলো দিমাকটো কিন্তু আপোনাৰ ভগৱানে একে দি পঠাইছে গম পাইছেনে? কিন্তু সেইটো নিজৰ লগত কথা, আপুনি যদি আপোনাৰ দিমাকটো ভালকে নিব বিচাৰে ন আপুনি নিশ্চয় সফলতা অৰ্জন কৰিব।
হয়।
কম বেছি থাকে বাৰু যে, এজন ষ্টুডেন্ট আপোনাৰ পঢ়াত বেয়া হ'ল বুলি যে তেখেতৰ ভাল নহয় পিছত দেখিব তেখেতহে ভাল হয় গম পাইছেনে?
হয় নিশ্চয় - নিশ্চয়।
মানে ষ্টুডেন্টক
হয়।
সমান চকুৰে চাব লাগে মানে ছাত্ৰ - ছাত্ৰীক আৰু মানে কিছুমানে এতিয়া যোনজন ধৰি লওক পঢ়াত ভাল হয়, তেখেতক আ পোনাক বেছি গুৰুত্ব দিয়ে, আপুনি চাগে গম পাইছে চাগে?
হয় হয়।
আপোনাক গুৰুত্ব দিয়ে কিন্তু সেইটো কৰিব নালাগে, আপোনাৰ যোন একে লাষ্টৰ বেঞ্চত বহাজনলৈ কে সমান চকুৰে চাব লাগে, সমান গুৰুত্ব দিব লাগে কিন্তু আজি কালি এনেকুৱা হৈছে যে আপোনাৰ প্ৰথমখিনিয়ে গুৰুত্ব দিয়ে, প্ৰথম বেঞ্চ ত যোনকেইজন বহে আৰু পিছৰখিনি মানে আপোনাৰ গুৰুত্ব নিদিয়ে।
হয়, হয়, সেইটো আচলতে হয়, হয় মই চলতে আপোনাৰ সদায় ৰুটিন এটা মতে চলিব লা গে যে আজি আগ বেঞ্চত বঢ়া ছাত্ৰটো কালিলৈ আপোনাৰ ছেকেণ্ড বেঞ্চত বহিছে।
আচ্ছা! অ' সেনেকে আপোনাৰ হয়, হয়, হয় ৰ'টত কৰি থাকে ন।
হয় কিন্তু কিছুমান কলেজত এইটো নকৰে কিন্তু আমাৰ কলেজত কৰে দেই।
আচ্ছা! আচ্ছা! গম পাইছো, গম পাইছো, অ সেইটো চলিব লাগে আপোনাৰ সেনেকে হলে আপোনাক খুবেই ভাল বাৰু। ৰটেট কৰি কৰি আপোনাৰ মানে বহাব লাগে আৰু ষ্টুডেন্টবোৰক।